কি কৰি আছা
অ এনেই মই বহি আছিলো দিয়াই কি কয় আগৰে স্কুলৰ ফটোবোৰ চাইছিলো তুমি কি কৰি আছা
এ মই অলপো বহি আছিলো অলপ ফেনৰ তলত বহুত গৰম আছে নহয় তুমাৰ পাৰে গৰম কেনেকুৱা
উম আছে দিয়া গৰমে আছে আমাৰ পানীওঁ
হয় নেকি
উম সেই ভাবিলো আৰু এনেই বহি আছিলো এ ফটো চটো চাল আৰু আগৰ স্কুলৰ ফটোবোৰ চালো ভাল লাগিছে চাই কিনে মানে এই মানে তোমাৰ আজি মই ৰাতিপুৱা তোমাৰ এলবাম মানে ওলাইছিলো ঘৰ চাফা কৰোতে
উম মানে আগৰ ফটোবোৰ তুমি আগৰ ফটোবোৰ অ স্কুলৰ ফ টছ আছে তুমাৰ
অ আছে মোৰ লগৰৰ লগত উঠাইছিলো মানে সেই আছে আমাৰ দুজনীৰ ফটো এ আৰু সৰস্বতী পূজাত গোৱা যোৱা ফটো আছে এইটো ফৰ খাৰী পিন্ধা ফটোবোৰ সেইবোৰ চাই পেলাই হাঁহি উঠি আছে মানে আগত কেনেককাে গৈছিলো আমি ষ্টল চিষ্টল মাৰি তুমি গৈছিলা নে সৰস্বতী পূজাত
অ মই সৰু সৰস্বতী পুজাত মানে গৈছিলো বৰ ভাল পাইছিলো আমি কি কৰিছিলো আমাক এটা এটা স্কুলৰ পৰা কাম দিছিলে সৰস্বতী পূজাত মানে কিছুমান কলগছ লৈ যাব দিছিলে কিছুমানক গাখীৰ লৈ যাব দিছিলে মই মানে আমাৰ ঘৰত কলগছ ধঢেৰ আছিলে মই সৰু সৰু চাৰিটা কলগছ কাটিছিলোঁ দুটা মই ফ্ৰেণ্ডক দিছিলোঁ মই দুটা লৈ গৈছিলোঁ চাইকেলত বান্ধিকে তাৰপিছত কলগছ মানে সৰুৰ পৰা মানে স্কুলৰ কাম চাম কৰিবৰ কাৰণে বিৰাট ভাল লাগে তাৰপিছত আমি কলগছটো লৈ যাওঁ ৰাতিপুৱা পূজা পাঠ কৰোঁ তাৰপিছত পূজা চূজা কৰাৰ পিছত আকৌ আকৌ ঘৰত কাহকে ধুনীয়াকৈ কাপোৰ চাপোৰ পিন্ধিকে আকৌ যাওঁ যাইকে চাইকেল চাইকেললৈকে য য যোৱা কৰিছিলো আমি তেতিয়া।
অ আমিও তোমাৰ এই সৰস্বতী পূজাত ন এদিন আগতে মানে আমি। ছোৱালী মানে চবে মানে অ। ষ্টুডেন্ট বিলাক আৰু ল'ৰা বোৰেতো তোমাৰ অ অ ল'ৰা বোৰেতো তোমাৰ বেলেগ বেলেগ কাম কৰে। ন আৰু আমি ছোৱালী মানুহ তোমাৰ এই নাৰিকল চাৰিকল কাটি। ক ফল কাটা সেইবোৰ কাম কৰিছিলো।
হয় নেকি। তোমালোকে তেনেকুৱাতো আমাৰ কলেজত আমাৰ। আমি নিজে কৰিছিলো নাৰিকল কটা হওক কলে মানে খজোৱা। যোৱা হওঁক মানে পণ্ডিতজিক কিবা কিবি ফুল মূল ফল মূল দি হক। মানে মেমহঁতেও আমাক কামটো দিছিলে ভাল ভাল লাগিছিলে। আৰু যোনটো প্ৰিন্সিপাল ছাৰ আছিলে। মোক বিৰাট মৰম কৰিছিলে। যিকোনো কামত মোক আগবঢ়াইছিলে। কিছুমান ষ্টুডেন্ট থাকে নহয়। প্ৰিঞ্চিপালৰ প্ৰিয় হেনে। মই প্ৰিয় আছিলো মোৰ যিহেতু প্ৰিন্ঞ্চিপালৰ। তাৰপিছত মোক মানে যিকোনো কামত। মোক আগবঢ়াইছিলে। মই ভাল পাইছিলোঁ। তেনেকুৱাকে মই নিজে মানে পূজা পাঠ কৰিকও ভাল লাগিছিলে। আৰু তাৰপিছত কিবা প্ৰগাম। হ'লে মানে কিবা প্ৰগাম চগ্ৰাম হ'লে মানে মোকে মাতিছিলে ছাৰে। ছাৰে কৈছিলে। আজিও তুমি মোৰ। ম মোক মাটিকে কিবা ক'ব দিছিলে তেনেকুৱা। তোমাক তেনেকুৱা কিবা পাৰতিচেপত কৰিছিলা নে।
উম হয়। এই তুমি মানে সৰু থাকোতে মানে কিবা বাদাম খাইছিলানে।
উম বাদাম চাদামটো খাইছিলা। তুমি খাইছিলানে? অ খাইছিলো মানে আমাৰ স্কুলত মানে তেনেকুৱা তেনেকুৱা খাব দিছিলে। তোমাৰ বুট চুট খাব দিছিলে। তুমি বুট চুট খাইছিলা নে।
আহ।
শুনিছেনে বুট চুট খাইছিলানে। অ মানে অ হয় নেকি। তোমাৰ মানে স্কুলত তোমাৰ প্ৰসাদ, প্ৰসাদ। চৰখাত পাইছিলানে। হয় নেকি। অ, তেনেকুৱা হয় বাৰু কেতিয়াবা কেতিয়াবা আমি মানে। অ, কিবা। কি হ'ল।
নহয় মানে মোৰ ভাইটিয়ে জোকাই আছে। এ ইমান বদ মাছ আছে ন। সেইকাৰানে হাই উঠি আছে উম। চৰি হা মানে বেয়া নাপাবা। এ ভাইটিয়ে জোকাই আছিলে। সেইকাৰণে উম ক মই সেইটোয়ে কৈ আছিলো। মানে সৰু থাকোতে মানে বাদাম বহুত খাইছিলো। ভাল
হয় নেকি। অ খাব লাগে বাদামটো মানে। ব্ৰেইনৰ কাৰণে পোৰৰাট ভাল। বাদাম ব্ৰেইনৰ কাৰণে বিৰাট ভাল আৰু তাৰপিছত তোমাৰ। অ, আমাৰ মানে কলেজ স্কুলত মানে যেতিয়া কিবা প্ৰগামছ হয় তেতিয়া পাৰ। পাৰ্টিচিপেট কৰিছিলোঁ মই। তোমালোকে কৰিছিলা নে কেতিয়াবা পাৰ্টিচিপেট।
সেনেকুৱা প্ৰগামত পাৰ্টিচিপেট কৰিছিলো ডান্স আৰু খেলা ধুলা সেইবোৰত কৰিছিলো।
হয় নেকি। তোমাৰ তোমাক কেতিয়াবা মাতিছিলে নে মানে টিচাৰবোৰে। তুমি এনেকুৱা কৰা বুলিকে।
অ, অ, মাতিছিলে মোকতো মানে এবাৰ পুৰস্কাৰো দিছিলে নোবাৰ মোৰ মানে। স্কুলৰ কামত বহুত মানে আগ্ৰহ আছিল। মই মানে বহুত কৰিছিলো সেনেকুৱা। সেইকাৰণে মোৰ পুৰস্কাৰো দিছিলে এবাৰ টিচাৰহতে মিলি কিনা।
চাবি নাই মানে মই তেনেকুৱাত কামত মানে পুৰস্কাৰ পাইছিলো। তুমি কেইটা পালা এনে হিচাপ আছে নে তোমাৰ
হিচাপ সেনেকুৱা নহয় পাইছিলো তোমাৰ বহুত সেনেকুৱা পুৰস্কাৰটো তোমাৰ সেইটোৰ কাৰণে বাত কামৰ কাৰণে পাইছিলো আৰু তোমাৰ এনেতো বহুত কিবা কিবি পুৰস্কাৰ পাইছো ন মই এ তোমাৰ খেলা ধূলাত পাইছো। অ' অ' অ' সেনেকুৱা দিয়ে আমাৰ মানে তোমাৰ এই স্কুলৰ সেনেকুৱা থাকে ন মে'মহতে মিলি কিনে দিয়ে ন কেতিয়াবা তোমাৰ হে বে বেলেগ বেলেগ স্কুলৰ বেলেগ বেলেগ নিয়ম ন সেনেকুৱা আৰু
অ' তোমাৰ মানে স্কুল এনেকুৱা কাম কাম কৰিলে মানে পুৰস্কাৰ দিয়ে
অ' অ' হয় উম উম হয় এনেকুৱাই হয় সেইকাৰণেতো মই বহুত ভাল পাওঁ মোৰ স্কুল মানে সেনেকুৱা পুৰস্কাৰ দিয়ে ন তোমাৰ এতিয়াও তোমাৰ সেনেকুৱা আছে আৰু পুৰস্কা
তোমাৰ তোমাৰ স্কুলত কে তোমাৰ স্কুলত এনেই কাম কাম লগাইছিল না পঢ়িবৰ কাৰণে গৈছিলা তুমি তোমাৰ কামত পুৰিষ্কাৰ দিলে যে
হো হো
তোমাৰ স্কুলত যে পুৰস্কাৰ দিল বুলে। কাম ক কাম লগাইছিল না তোমাক পঢ়িব কাৰণে গৈছিলা? কামত পুৰস্কাৰ দিছিল ছিল যে
কামতো দিছিলে তোমাৰ পঢ়াতো দিছিলে পঢ়াত
অ পঢ়াতো মানে পোৱা যায় সেইটো স্কুল হয় ন তোমাৰ পঢ়া শুনাতে খেলা ধূলাতে পোৱা যায়। তুমি কামত পুৰস্কাৰ পালা বুলি ক'লা মই আচৰিত পৰিলো মই
মানে মানে এই তোমাৰ সৰু সৰু ল'ৰা ছোৱালীবোৰক চাই দিছিলো অলপ মানে মই ডাঙৰ ক্লাছত আছিলো তেতিয়া তোমাৰ কেতিয়াবা মে'ম চেম নাহিলে আৰু মই পঢ়াই দিছিলো ছিলো হেনকা আৰু আৰু তোমাৰ স্কুলৰ বহুত কিবা কিবি এনেকুৱা কামত এ তোমাৰ বেছি
স্কুলো পঢ়াইছিলা
হয় হয় পঢ়াইছিলো। আমাৰ মানে স্কুলত অলপ অলপ ভিতৰিয়া জাগাত আছে। মানে গলিটোৰ ভিতৰত আছিল ন। সেইকাৰণে মানে সেইটোত মানে বহুত এনেকা ৰ্চাৰবোৰ নাযায়ে সেইকাৰণে আমি মানে ষ্টুডেন্ট বোৰে কেতিয়াবা টিচাৰ চিচাৰ নাহিলে আৰু আমিয়ে পঢ়াইছিলো আৰু আমাৰ এনে এনেকুৱা নাছিল আৰু এই প্ৰাইভেট স্কুল আছিল আৰু
হয় নিকি। তোমালোকে ষ্টুডেন্ট আৰু তোমালোকে মানে ক্লাছ কৰা অ অ অ
সেইবোৰ পোৱালীক পঢ়াইছিলো
হয় নিকি
উম কেতিয়াবা এনেকুৱা হয়। এনেকা ভাল হয় তোমাৰ মানে তুমি প পঢ়ালে ন নিজৰো মানে বুদ্ধি আহে, জ্ঞান আহে মানে কিবা পাহৰা নাযায় ন আৰু মানে বহুত এনেকা বুদ্ধি থাকে, ব্ৰেইন থাকে আৰু মই আগতে বহুত বাদাম খাই
হয় নিকি অঁ মানে বাদাম খোৱা কথাটো কৈ আছা যে তুমি বাদাম বহুত খাইছিলা নিকি
উম বাদাম খালে ভাল হয় কিবা পাহৰি নাযায় ন। মনত থাকি যায় আৰু আৰু অলপ বুদ্ধিও আহে সেনেকুৱা আৰু বাদাম খালে ভাল হয় তোমাৰ বহুত আজিকালি বহুত ধৰণৰ বাদাম বোৰ ওলাইছে তোমাৰ আৰু তোমাৰ বেছিকে এইটো মগ গজৰ যে বল বাদাম যে সেইটো খাব লাগে এইটো ভাল হয় সেইটো খালে মানে কিবা কিবি মানে পাহৰ কৰা যায় যে সেইবোৰ মানে মনত পৰি যায় তোমাৰ আৰু মানে সেনেকুৱা নহয় যে কি কি কথাত আমি কি অ সেইটো মানে অলপ থাকে আৰু দিমাকত থাকে ন সেইবোৰ বুদ্ধি থাকে অ ত কত কি কব লাগে সেইবোৰ অলপ থাক- ন সেনেকুৱা পাহৰা নাই এবাৰ মানুহে মানে কিবা পাহৰি যায় ন। দুবাৰ তিনিবাৰ এটাই ভুল কৰি থাকে সেনে মানে
অ, তুমি মানে সেইকাৰণে বাদাম খাইছিলা মানে ভুল নকৰো বুলিকে। এ বাদাম - বাদাম খালে মানে অ, সেইটো হয় বাৰু তোমালোকৰ মানে স্কুলতো কথাবোৰ পাহাৰো - পাহাৰো নোযোৱা সেইকাৰণে তুমি ক্লাছ কৰিলা সেইটো বাৰু ঠিকে আছিলে আমি মানে সৰু থাকোতে স্কুল যাওতে আমি কি কৰিছিলো জানানে আমি ৰাতিপুৱা মৰ্ণিং স্কুল গ'লে মৰ্ণিং স্কুল স্কুল যাওতে তোমাৰ আমি খেলিবলৈ খেলি-খেলি গৈছিলো। তাৰপিছত তোমাৰ ৰাতিপুৱা ক্লাছ নটাৰ পৰাষ্ট আৰম্ভ হৈছিলে। আমি ক্লাছ শ্লাছ কৰিকে তোমাৰ বাৰটাত ছুটী লৈকে আমি আহিছিলো আহিকে তোমাৰ অ, তোমাৰ সৰু - সৰু মানে যি টো লগবোৰ আছিল নহয় সিহতৰ লগত আমি কেতিয়াবা নদীত গৈছিলো গাত ধুব কাৰণে এনেকুৱা মানে বহুত মানে এনজয় কৰিছিলো এতিয়াও বৰ্তমান লগ-লগ লগ - লগ লগবোৰ এতিয়াও বৰ্তমান আছে আমাৰ
নহয় নেকি তোমাৰ মানে তোমাৰ প্ৰিঞ্চিপাল ছাৰে বৰ ভাল পাইছিলে তোমাৰ মানে নামো মনত থৈ- থৈ প্ৰিঞ্চিপাল ছাৰে সেইকাৰণে তোমাৰ নাম মানে সেনেকুৱা স্কুলত ফেমাচ আছে চাগে তোমাৰ নাম মানে
এতিয়া মই এতিয়া মই লগক ফোন মানে আমাৰ লগকেইটাক ফোন কৰিলে মানে এতিয়াও আমাৰ লগ গেইটা এতিয়াও মানে স্কুলৰ ফ্ৰেণ্ড বোৰ এতিয়া মানে এতিয়া একেলগে আমি কৰ'বাত ফুৰিব যাও এতিয়া তোমালোকৰ তেনেকুৱা ফ্ৰেণ্ড বোৰ আছে সেনেকে যিহেতু কনটেক্টত বা
অ - অ আছে যাও ফুৰিব যাও এতিয়াও আছে মোৰ নামত চ মোৰ নাম চবৰে মানে মনত এতিয়াও আছে আৰু সেনেকুৱা আৰু মোৰ নামটো বহুত মানে ডাঙৰ নাম মানে চ চবেই ইমান মানে মোৰ নাম কোনোবা শুনিলেও ন মানে চবে এনেকুৱা কৰে অ, বা সেই তাই বহুত ভাল আছে।
অ, আমাৰ মানে স্কুলত মানে তেনেকুৱা নাম চাম নাৰখে দেই আমাৰ মানে পাহৰি যায় তেনেকুৱাতো নহয় ন। আৰু স্কুলতো প্ৰত্যেক বছৰে - প্ৰত্যেক বছৰে নতুন নতুন ষ্টুডেন্ট আহি থাকে।
নহয় তোমাৰ মানে এনেকা কও আৰু মানে
নতুন - নতুন বছৰে তোমাৰ ষ্টুডেন্ট বোৰ আহিছিলে অ, এ এটো একেই আৰু মানে আমাৰ তেতিয়া সময়ৰ পৰা এতিয়া সময় বহুত মানে সলনি হ'ল এতিয়া বৰ্তমান আমাৰ যিহেতু স্কুল আছে এতিয়া মানে বৰ্তমান বিল্ডিং বনাল অ, তুম তুমিতো চাগ চকাৰী স্কুলত পঢ়িছিলা আমিতো প্ৰাইভেট স্কুলত পঢ়িছো। এতি সেটো স্কুলটো প্ৰা হয় নেকি প্ৰাইভেটত অ, আমি যোন স্কুলত এতিয়া সেইটো স্কুল আৰু ডাঙৰ কৰিছে তোমাৰ বহুত ষ্টুডেণ্ট এইটো সেইটো স্কুল স্কুলতে যাই পঢ়িব কাৰণে ভালে হয় বাৰু স্কুল অ, স্কুলতো কেতিয়া বেয়া ক'ব নোৱাৰিম ন স্কুলত আমি স্কুল যিহেতু যি তোমাৰ স্কুলৰ স্মৃতি বোৰ কি আছে।
তাকে চবৰে স্কুলতো মোৰ স্কুলৰ সেনেকুৱা আছে যে মই পো হয় মানে সেনেকুৱা আছে যে মই পঢ়াত বহুত মনোযোগ দিছো।
স্মৃতি বুলিও সুধিছো দিয়া হ'ব দিয়া তোমাৰ লগত কথা পাতি ভাল লাগিল দিয়া।
অ, মোৰো ভাল লাগিল দিয়া ধন্যবাদ দিয়া।